হয় এই কি কৰিব আৰু ই বতৰ আপোনাৰ আগফালেকে অকণমান জিৰাবলৈ বুলি বহিছোঁ দিনটো খেতি পথাৰত লাগিব।
হয় বাকী ঘৰত খা খবৰ ঠিকেই নে? আমাৰো ঠিকেই চলি আছো আৰু তেনেকে কি কব। এতিয়া বাৰিষা দিনতটো আপোনাৰ খেতিয়ক সকলৰ টো। কোনো মানে আপোনাৰ আজৰি নায়েই জিৰণি ল'বলৈ আমি সময় নাপাওঁৱেই।
হয় হয়।
হয় তেনেকে তেনেকে আৰু তেনেকে জীৱন যুদ্ধখন চলাই নি আছো।
অঁ হয় হয়।
বাকী কওকচোন পঢ়া শুনা আপোনাৰ কিমান লোকে হ'ল এতিয়া?
পঢ়া শুনা মই কেতিয়াবাই এৰিলো প্ৰায় এতিয়া
হয় আপনি আপুনি এতিয়া মানে কিমানলৈকে পঢ়িলে আপুনি পঢ়া আপুনি কিমানত শেষ কৰিলে?
মই ক্লাছ নাইনত পঢ়া শেষ কৰিলোঁ মানে পঢ়িবা শুনিবা খাই বা দুখে মস্য মাৰিবা খাই বা সুখে সেইটো কাৰণে এতিয়া পানী যিহেতু ব মাছ মৰা।
অ হয় আপুনি মাছ মাৰি কিমান লা লাভান্বিত হৈছে নে আপুনি পঢ়া আপোনাৰ এৰি পেলাই যেনেদৰে মাছৰ কামত লাগিলে আপুনি তেনেদৰে লাভান্বিত হৈছে নে।
হয় হয় বহুতো লাভান্বিত হোৱা দেখা যায়।
বাকী
লগতে খোৱাটোও ভাল হয় মাছ চাছ সদায় থাকেই।
উ বাকী আপুনি মানুহ তেনেকে পথাৰত মাছ ওলাইছে লাঙি এখন। পাতিলো গৰৈ মাছ চে মাছ তেনেকৈ লাগিলে লাগে। আহ বাৰীৰ ঢাপৰ পিছফালৰ পৰা আপোনাৰ ঢেকীয়া দুডাল মান বুটলি আনি তেনেকে। কৰ লগত জোল বনাই খালোঁ। অ খাই আমাৰ বহুত তৃপ্তি লাগিছে।
নাই বলি চলি নাই কেতিয়াবা হেল্ল'।
অ অ হয় বাকী এতিয়া আপুনি। এয়া দেশত যিটো সমস্যাটো চলি আছে নিবনুৱা সমস্যা। মই তাৰ বিষয়ে দুআষাৰ মান। কম বুলি আপোনালৈ ফোনটো কৰিছিলো। অ হয় হয়।
এতিয়া নিব নোৱাৰা। সমস্যা আমি কেনেদৰে হ্ৰাস কৰিব পাৰোঁ কেনেদৰে নিবনুৱা সমস্যাবোৰ ব।
অ হয় আপুনিতটো এতিয়া জানেই ইমান। কৰি আপোনাৰ নিবনুৱা সমস্যা বাঢ়ি গৈ আছে আহ উপযুক্ত আপুনি শিক্ষা লোৱাৰ পাছতো যিহেতু মানে উ উপযুক্ত শিক্ষা লাভ কৰাৰ পাছতো আপোনাৰ বহুত বো অসুবিধাৰ সন্মুখীন হ'ব লগা হয় যিহেতু চাকৰিবোৰ সীমিত সেয়ে মানে আপোনাৰ বহুত অসুবিধা সন্মুখীন হব লগা হয় ল'ৰা ছোৱালী খিনি আপোনাৰ বিশেষকৈ বাঢ়ি অহা যুৱ প্ৰজন্ম যাৰ ফলত আপোনাৰ বা আৰ্থিক ভাৱেও তেওঁলোক দুৰ্বল হৈ পৰে যাৰ ফলত ঘৰত আপোনাৰ বহি থাকিব লগা হয়। কামৰ অভাৱত বহুতে আপোনাৰ খেতি পথাৰত দেউতাকক বা মাকক সহায় কৰিবগে লগা হয়
হয় আৰু কিছু সংংখ্যক লোকৰ মানে খেতি পথাৰত বানপানীৰ ফলতো মানে খাদ্য শস্যৰ অভাৱ হোৱা দেখা যায়। বহুতো ক্ষেত্ৰত মানে লোকসকল
হয় আপোনালোকৰ গাঁৱতে এতিয়া তিনিফালে তিনিখন নদী এখন পিছলা আৰু দৌপাং নদী দিহিং নদী তিনিখন আপোনালোকৰ যিহেতু ঘৰ বিৰি আছে সেহে আপোনালোকৰ মানে খেতি পথাৰত পানীৰ সমস্যাটো বেছিকৈয়ে দেখিবলৈ পোৱা যায়। অ হয় তাৰ ফলত আপোনালোক
পানীৰ সমস্যাই আমাক বহুত বহুত মানে অনিষ্টও কৰে আমাৰ
বাকী এতিয়া আপোনালোকৰ ঘৰৰ ভিতৰে ভিতৰে পানী হৈ আছেনে
হয় ঘৰৰ ভিতৰত এক কঁকাল পানী পানী যাৰ ফলত আমি খোৱা বোৱাৰ লগতে বহুতো থকাৰ মেলাৰো বহুত কষ্ট কষ্ট হোৱা দেখিবলৈ পোৱা গৈছে মানে আমাৰ বহুত কষ্ট হৈছে আৰু
হয় খোৱা বোৱাতো চাগে বহুত বহুতো ধৰণৰ অসুবিধাৰ সন্মুখীন হব লগা হয় আপোনালোক হয় মই বুজিব পাৰিছো বাকী আপুনি
মই প্ৰায় প্ৰায় পোন্ধৰ বিশ দিন হ'ল মই একোৱেই খোৱাই নাই মুখত দিয়া এনে পানীৰ বাহিৰে
খাই মানে জীয়াই আছে
হয় হয় পানী খাই জীয়াই আছো,
বাকী আপোনাৰ তেতিয়া হলেতো এইকেইদিন দিন চাগে শুকাই খিনাই আপুনি একেবাৰে লেলে শেষে হ'লগে।
হয় হয় মই বহুতো মানে ক্ষীণ হৈ গৈছোঁ প্ৰায়।
হয় মানে আপুনি সমস্যা চাৰিওপ ফালৰ পৰা জৰ জৰিত হৈ পৰা আমি দেখিবলৈ পাইছো ন। হয় বাকী আহো কাণে পহু মানে কথা এটা শুনিলো হয়, আপোনালোকৰ মানে। এতিয়া জুবিন গাৰ্গক এখন শ্ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি জুবিন গাৰ্গক বোলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
হয় আপুনি চাগে জানে জুবিন গাৰ্গক আপোনাৰ এজন গীতিকাৰেই নহয় তেওঁৰ মানে পঞ্চাশ হাজাৰতকৈ অধিক গান গোৱাৰ লগতে অসমীয়া চলচ চিত্ৰলৈও তেখেতে বহুতো মানে অৱদান আগবঢ়াই থৈ গৈছে।
অবদান আগবঢ়াইছে হয়
আপোনাৰ তেওঁ বড়ো, নেপালী, অসমীয়া, বঙালী এইবিলাক সকল সকলো ভাষাতে তেওঁ গান গোৱা আমি দেখিবলৈ পাইছিলো।
হয়।
হয় তেওঁ সকলো ভাষাতে বহুতো দখল দেখা যায় আমাৰ আৰু লগতে তেওঁৰ তেওঁৰ এতিয়া হামিং কিং বুলিও মানে ক'বলৈ
হয় সমাজত প্ৰচলিত হয়, মই বুজি পাইছো বা উম
আৰু তেওঁৰ গান বোৰ আমাৰ গাঁৱে ভূঞে
চবতে চবতে মানে প্ৰচাৰ হৈ থাকে। লগতে বহুত আঁকোৱালি লয় আৰু তেওঁৰ গান বিলাকত।
মানে
আৰু তে তেখেত তেখেত মৃত্যু হোৱাৰ পিছত আমাৰ বহুত মানে দুখ লাগিছিল আৰু সকলোৱে তেওঁৰ
হয় মই বুজি পাইছো আপোনাৰ আমাৰ মাজৰ পৰা এজন মানে মহ মহান ব্যক্তি নাইকিয়া হোৱা নিচিনা হ'ল। বাকী আমাৰ গাঁৱৰে এজন প্ৰতিভাশী ল ব্যক্তি আ প্ৰদীপ টপা কাকতি হয় সম্ভৱ উপাধিটো। হয় তেওঁ তেওঁ তেওঁক বোলে আগতে আপোনাৰ জুবিন গাৰ্গৰ লগত তুলনা কৰা হয়। হয় আপুনি এই সন্দৰ্ভত কি ক'ব?
প্ৰদীপ কাকতিক বহুতে জুবিন গাৰ্গৰ লগত তুলনা কৰা হয়। তেওঁ কাৰণ তেওঁ কন্ঠত বহুতো এটা শুৱলা মাত শুনিবলৈ পোৱা যায়। যাৰ ফলত সকলো মানে ঘৰ চৰ পাহৰি তেওঁৰ ওচৰত গান শিকিবলৈ যোৱা দেখিবলৈ পোৱা যায়। হয়টো বহুত
হয় কিন্তু আপুনি বেয়া নাপাব মানুহে যদিও তেওঁক টপা উপাধিৰে সন্মানিত কৰিছে, কিন্তু ইয়াৰ মই একেবাৰে বিপৰীত মতামত আগবঢ়াম। কিয়নো মই তেওঁ চুলি থকা দিনৰে পৰা মই পোৱা বুলি ক'ব লাগিব।
তেওঁক মই বহুত সৰুৰে পৰা আমি একেলগে গান শিকিছিলো। কিন্তু তেখেত ইমান প্ৰতিভাশীল ব্যক্তি ৰ নিচিনা মোৰ কিন্তু অনুভৱ নহয় কাৰন, তেখেতৰ মাতত মানে তেখেতৰ ভাঁজ ভোজ বোৰ আপোনাৰ আপুনি চাব গাৰ অংগী ভংগী যোনবোৰ তেওঁ দেখাই, সেইবোৰ মানে একেবাৰে গ্ৰহণযোগ্য নহয়।
হয় হয়। আমিও আমিও সেইটো কথা আমিও সেইটো কথা লক্ষ্য কৰিছোঁ কিন্তু সকলো ব্যক্তিয়ে তেওঁক ভাল পায় এতিয়া আমিতো তাৰ ওপৰত একো মতবাহ আগবঢ়াব নোৱাৰো। মানে ৰাইজে ৰজা, সকলোৱে যিটো কয় সেইটো আমি শুনিবই লাগিব। যিটো সেইটো সঁচাই হওঁক বা, মিছাই হওঁক হয়তো সেইটো মিছা আমিও জানো। কিন্তু তেওঁ তেওঁৰ প্ৰতি ৰাইজে মতবাদটো আগবঢ়াই আমি এইটো একো ক'ব নোৱাৰোঁ আৰু গাঁৱৰ ৰাইজে তেওঁক টপা নামেৰে সম্বোধন কৰে। আৰু সেইটো বিশ্বত মানে বহুত
হয় মানে এতিয়া তেওঁ আপোনালোকৰ গাঁৱৰ মাজত একেবাৰে জনপ্ৰিয় হৈ পৰিছে নহয়?
হয় হয় হয় হয়। এতিয়া যোৱাবাৰ সাহিত ত্য সভা আমাৰ লখিমপুৰ নাৰায়ণ পুৰত পৰিছিলে, তাতো এটা বিশাল গান ৰচনা কৰি দিলে। তেওঁ বিশাল গান বোৰ ৰচনা কৰি দিয়ে আৰু শুনি 'লেও ইমান এটা ভাল নহয় তেতিয়াতো। হ'লেও মানুহে আঁকোৱালি গাবলগীয়া হয় মানে। ঘিন কৰিয়ে আঁকোৱালি লয় হ'লেও।
অ হয় হয়, বাকী মই শুনিছিলো তেওঁৰ জীয়েক। সৈতে বোলে গৌতম শইকীয়া নামৰ ব্যক্তিজনৰ অকমান হলি গলি অকনমান মানে কিবা। এটা আছে।
হয় হয়, এটা সময়ত চাগে আছিলে হয়তো এতিয়াও আছে আমি ইমান।
হয়, তেওঁলোকে বোলে বাল্য বিবাহ কৰাৰ চেষ্টা কৰিছিলে আপুনি। সেইটো বিষয়ে অকমান জানে নেকি?
অ, হয় বাল্যবাস কৰাৰ চেষ্টা কৰিছিলে কিন্তু অসফলতা পোৰ। সফলতা নহলে যিহেতু আমাৰ। মামাই সেইটোৰ ওপৰত এটা কঠোৰ নিয়ম। আইন বান্ধি দিছে। তাৰ ফলত বাল্য বিবাহ কৰা।
হয় মানে তেওঁলোকে। আপোনাৰ সেই, যোনটো নিয়ম বান্ধি দিছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰ বিপৰীতত গৈ মানে তেওঁলোকে সেইটো এটা মানে। অতি জঘন্য কাম সমাজত কৰিবলৈ বিচাৰিছিলে কিন্তু। সফল মানে সফলতা লাভ নকৰিলে। হয়। তাৰ পাছত বাকী শুনিছিলো বোলে বলু নামৰ মানুহজনক হেনো ডাইনী সজোৱা হৈছিল।
কি।
হেল্ল'।
ৰ পতি।
অ' হেল্ল' হয় হয় বলু নামৰ লক্ষ প যোনজনী গাভৰুত। তেওঁক বোলে দুদিনমানৰ আগতে বোলে আপোনালোকৰ ইয়াত ডাইনী সজোৱা হ'ল হয়েনে কথাটো।
হয় হয়, সেইটো আমি শুনিবলৈ পোৱা হৈছে হয়তো আমি দেখিছোঁ।
মানে বলুক আমাৰ ইয়াত ডাইনী সজোৱা হৈছে, কাৰণ তেওঁ বহুতো ক্ষেত্ৰত মানে।
অ হয়।
তেওঁ মানে বেয়া কাম কৰা দেখিবলৈ পোৱা যায়, যিহেতু তেওঁ। সৰু চাপৰ চুটি মানুহ আৰু। আৰু তেওঁ নিম্ন শ্ৰেণীৰ লোক হোৱাৰ কাৰণে এইবোৰ কাম কৰিবলৈ বেছি। একৈ হেৰি হৈছে আৰু।
আপুনি আপুনি নাভাবেনে যে এই কু সংস্কাৰ সমূহ আমাৰ সমাজৰ পৰা দূৰ হ‌ওক
হয় হয় ভাবো আমিও ভাবো কুসংস্কাৰসমূহ সমূহ দূৰ হওক কিন্তু ৰাইজ যে ৰাইজে যিটো কথা কয় সেইটোতো শুনিবই লাগিব এইটো অতীজৰে পৰা
হয় মই ভাবো আপোনালোকৰ ৰাইজে একমত হৈ পেলাই এতিয়া আধুনিক সমাজৰ যোনখন মানে আপোনাৰ এতিয়া এখনতো গোলকীয় গাওঁ লৈ পৃথিৱীখনো পৰিণত হৈছে গতিকে সমূহ ৰাইজে মিলি আপোনাৰ আলাপ আলোচনাৰ মাজেৰে সমস্যাটোৰ সমাধানৰ পাই বিচাৰিব লাগে আৰু যিহেতু ভুক্তভোগী সেই বলু নামৰ লহপক গাভৰু জনী তাইক কেতিয়া যদি আপোনালোকে তেনেকুৱা এটা আপুনি আৰোপ যদি লগাই দিয়ে তেন্তে সমাজৰ কাৰণেও সেইটো এটা বহুত ডাঙৰ মানে সমাজ খনৰ কাৰণে এটা বিপদ হ'ব আৰু তাৰ লগে লগে আপোনাৰ ভুক্তভোগী হোৱা লোক জনৰো বহুত মানে মানসিক মানসিক এটা চাপ পৰিব পাৰে যাৰ ফলত মানে তেওঁ আহ আত্মহত্যা তাৰ নিচিনা এটা পদক্ষেপ উঠাবলৈ তেওঁ মানে গুচি যাব পাৰে সেয়েহে মই ভাবো যে আপোনালোকে গাঁৱৰ ৰাইজে মিলি পেলাই আলাপ আলোচনা মাজেৰে সমস্যাটো সমাধান কৰে। সেইটো এটা নিশ্চয় ভাল সমাধান হ'ব।
হয় হয় তেওঁ সেইটো কিন্তু তেওঁ এটা মানে তেওঁক কৰা অপমান বুলি তেওঁ তেওঁ নাভাবে তেওঁ এটা সন্মান বুলি গ্ৰহণ কৰে। ডন ডাইন বুলি কলে আৰু তেওঁ বহুতো সন্মানেৰে সেই উপাধিটো গ্ৰহণ কৰে আৰু লগতে তেওঁ সতি সন্ততি বোৰে ক'লেও সেই মানে মতবাদটোত বহুত সন্তুষ্টি হয় কাৰণ কাৰণ তেওঁ এজনী এজনী লচপচি গাভৰু আৰু ডাইনী বুলি বহুত সন্মান পায় তেওঁ গৌৰৱেৰে কয় তেওঁ নিজেই কয়
হয় তেন্তে ঠিক আছে আজিলৈ ৰাখিছো শুভ ৰাত্ৰি আপোনাৰ দিন
হয় হয়।